টো।
হেল্ল'।
নমস্কাৰ।
নমস্কাৰ নমস্কাৰ।
কি কৰি আছে। ভাল ভাল তোমাৰ?
এইয়া ভালেই আৰু।
আহ যে কি কৰিআছে।
এ মই এইফালে ওলাই আহিছিলো, মামাহঁতৰ ঘৰৰ ফালে যাওঁ বুলি ভাবি এইফালে ওলাই আহিছো।
অ পিছে গৰমত, মই এই ঘৰতে আছো।
হয়।
পিছে গৰম বন্দত ক'ত যাম বুলি ভাবিছা?
গৰম বন্ধত আপোনাৰ এনেই যোৱা প্লেন বনোৱা নাই আমি ক'তো। লগৰবোৰৰে যদি ক'বাত যায় বুলি কয়, তেতিয়া যাম আৰু চাগে।
অ পিছে আজি ইমানটা গৰম পৰা নাই ন।
হয় ইমানো গৰম পোৱা নাই আজি।
অ এইকেইদিন যিহে আৰু ৰ'দ দিছে আৰু তোমাৰ ওলাবই নোৱাৰি।
হয়।
পিছে বাছ চ চাউণ্ড শুনিছো ক'বাত গৈ আছা নেকি।
হয় হয় মই যাবলৈ ওলাই আহিছো মানে এই মাত্ৰ মামা হতৰ ঘৰৰ ফালে।
কোন কোন যাবা?
অ পিছে মামাৰ ঘৰ ক'ত
মা ঘৰে আমাৰ ঘবৰা
অ অ
মোক কোনো লগ নালাগে থাকিম থাকিম আজি থাকিম মানে কাইলৈ মানে আহিম
অ ঠিকেই আছে
হয়
এতিয়া ঘৰৰ খবৰ খালী কেনেকুৱা
ঘৰৰ সৰ্ব খাতি ভালেই বাৰু
ভাল আছো আৰু তোমাৰ ঘৰত মা দেউতাহঁতৰ
মইদ চাবলৈ সকলোৰে ভালেই
উম ঠিকে আছে
বাকী এতিয়া পঢ়া শুনা আপোনাৰ ঠিকে চলি আছে চাগে
পঢ়া শুনা এতিয়া কোৱা নাই
কৰা নাই ন
নাই নাই
হয়
মই মানে এতিয়া কি বুলি কয় আপোনাৰ এতিয়া জুলাই মাহ আহি গল যে
হয়
এতিয়া মানে ভাড়া গাড়ী দুখন লৈছো মানে এতিয়া তোমাৰ শ্বিলং ওলাইছ মানুহ ধেৰ হ'ব যে
অঁ
গৰম বন্ধ আহি গৈছে এতিয়া পোৱালিব বিলাক মানুহবোৰ যাবই মাক বিলাকে জোগা চৰাবলৈ
উম
সেইকাৰণে তোমাৰ টেক্সি বো গাড়ী দুখন হৈছে ইনভা এখন আৰু তোমাৰ ডিজাৰ এখন
হয় ভালে কৰিছে এতিয়া গৰমৰ দিন যে এতিয়া মানুহবোৰ ফুৰিবলৈ যাবই এতিয়া চামাৰ ভেকেশচন যেতিয়া
হয় বাৰু
তেয়া ভড়াবোৰইা ওাই থাকিব এনেুৱাত
অ পিছে ভাড়া চা থাকিলেও কবা
হয় হয় মই জনাম যদি মোৰ তাত থাকে মই জনাম দিয়
অ পিছে তোমাৰো কৰবাত গলেও ক'বা
হয় হয় আমি কৰ'বাত যদি যাওঁ তেতিয়া মই কম আমাৰ ঘৰৰ ওচৰৰে মানুহ ক'ৰবাত যোৱা কথা কৈ আছে যদি বাৰ মই আপোনাৰ নম্বৰো দি দিম বাৰু তেখেত
হ'ব বাৰু
হয়
অ পিছে তুমি এতিয়া কিবা কৰি আছা নেকি
এতিয়া মই বিশেষকৈ একো কৰা নাই মই এটা প তাইম জাব এটা কৰিছো আপোনাৰ মিটাৰ লগোৱা
উম পিছে ক'ত কৰি আছা
আপোনাৰ ইয়াতে গাঁৱতে গাঁৱে গাঁৱ মিটাৰ লগত নতুন মিটাৰ যেতিয়া এতিয়া আহিছে কাৰেণ্টৰ তমি ত লগৰ বন্ধু এজনৰ লগত একেলগে কৰি আছোঁ পাৰ্টনাৰশ্বিপ হিচাপে
অ পিছে তামতে তোমাই কেই দিয়ে তোমালোকক
অ
উম
দিনে আপোনাৰ সাত আনটামান লগোৱা হৈ যায়
উম উম পিছে ঠিকে আছে বাৰু পিছে এনে পইচা পাতি মাহেকৰ চিষ্টামত দিয়ে নে কেনেকে দিয়ে
পইছা পাতি আপোনাৰ সপ্তাহত সপ্তাহ প্ৰতেক সোমবাৰে দিয়া
অ সপ্তাহত কিমান মান পোৱা
এটা সপ্তাহত আপোনাৰ ধৰি লওক যদি এদিনত আমি আনটামানকে লগাও এটা সপ্তাহত আপোনাৰ ধৰি লওক টকা চাৰি পাঁচ হাজাৰ মানকৈ
অ ঠিকেই আছে
চেল আছে এইবোৰ মিলাই কৰি খোৱা বোৱা এইবোৰ যায়
অ মানে দুটাই মিলি আঠ হাজাৰ ন হাজাৰ মান পোৱা আৰু
হয় হয়
উম ঠিকে আছে দিযয়া ব্যস্ত হৈ আছা ভালে আছো বাৰু
অ পিছে মই এনেকুৱা ভাড়া চাৰা কেইদিনমান পাইছো মানে
হয়
পিছে মোৰ লগত যাবা নেকি তুমি এনেও তুমি ঘৰত এনেহে আছা মিতা জ
যদি ফ্ৰি থাকো মাতে যাব পাৰিম বুজিছে
জাগা ঘূৰাও হ'ব তোমাৰ
হয় জেগা ঘূৰা হ'ব এইফালে মোৰ ইনকামো এটা হৈ যাকিব সৰু সুৰাকৈ
উম সেইটোতো হ'বই বাৰু
হ
পিছে খোৱা বোৱা কৰিলো নাই
খোৱা বোৱা হৈ গ'ল আপোনাৰ
নাই নাই
হয় নাই ন আপোনাৰ ঘৰৰ ওচৰত যে দোকান এখন আছিলে ব্ৰইলাৰ ফাৰ্ম এখন আছেই নে এতিয়া এখন বন্ধ কৰিলে
ব্ৰইলাৰ দোকান এখন এতিয়া বেলেগে কাটি আছে বন্ধু আহ
হয়
উ পাছে কিবা ব্যৱসায় বা কিবা কৰিম বুলি ভাবিছা নেকি চাগে তুমি যে ঘৰত আছা
ঘৰত আ মানে বৱসায় মই এতিয়া যোনটো কাম মই কৰি আছো তে সেইটো কাম মানে মই এৰিব ল হৈ আছে বেছি দিন নকৰোঁ আৰু মই অলপ প্ৰব্লেম হয় মানে এ মানে
উম তাৰপিছততো কিবা এটাতো কৰি হলেওতো চলিবই লাগিব ন এইটোতো একদম তুমি একে নিৰ্ভৰশীল নহয়াকে
হয়
উম
অ ভাবিছো যে বন্ধু এজনৰ লগত পাৰ্টনাৰ হিচ হিচাপে এখন ব্ৰইলাৰ ফাৰ্ম নহলে গাহৰি ফাৰ্মখন খোলাৰ কথা ভাবিছো
পিছে এতিয়া ব্ৰইলাৰ ফাৰ্ম গাহৰি ফাৰ্ম খুলিব নালাগে মানে এতিয়া যিহে গৰম পৰিছে
হয়
তোমাৰ মানে ব্যৱসায়টো লোকচান হ'বও পাৰে মানে মৰিবও পাৰেতো গৰমত তাককে তুমি এটা ফিচাৰী খুলি লোৱা পিছফালে
হয় পাৰিম পাৰিম চাৰি পাৰিম মাটিও আছে আমাৰ জেগাও আছে
উম।
কেলে পাৰ্টনাৰশ্বিপ হিচত খুলোঁ আপুনি যদি ফ্ৰী থাকে একেলগে খুলিব পাৰো আমি পাৰ্টনাৰশ্বিপ হিচাপে।
পাৰি পাৰি।
হয় যদি এদিন আপুনি এপাক আহিব আমাৰ ঘৰলৈ কথা বতৰসিনি ধুনীয়াকে পাতি ল'ম বুজ বুজিছে?
অ' হ'ব বাৰু।
হয় বাকি ইটাৰভিউ কাৰনে আপুনি এপ্লাই কৰা নাই নেকি? পুলি আছাম পুলিচ এছ এছ চি।
নাই নাই তেনেকে কৰা নাই, আপুনি কৈছে নে?
মই এইবোৰ কৰি থৈছো বাৰু তে অলপ অলপ দৰো গো ৰাতিপুৱা সন্ধিয়া।
অ' পিছে ক'ত দৰে আপুনি?
মই ইয়াৰে মাটি সন্দা বাকৰি নামৰ ফিল্ড এখন আছে তাতে সদায় দৰু আৰু আবেলি ফুটবল খেলাও হয় তাতে। ফুটবল খেলোঁতে মানে দৰাটো মেইনটেইন কৰি লওঁ আমি।
উম ঠিকে আছে, মই আপোনাক এটা ব্যৱসায় ক'ব পাৰিলোঁ হয়।
হয়।
আপুনি এতিয়া গৰম আহিছেতো
হয়।
আপুনি তাৰ অনুযায়ী এটা কাম কৰিব পাৰে।
কি?
উম
জল্দি কওঁক।
আপুনি এতিয়া এই আপোনাৰ আচা চাচা বনোৱা।
উ বিশেষকৈ মই বাৰু এ আচাৰ আচাৰ বনাব নাজানো আমাৰ ঘৰৰ মায়ে জানিব।
উ পিছে আচাৰ চাচাৰ বনোৱা আৰু ফিচাৰী কথাটোতো মই কলোৱেই।
হয়।
সেইটোও কৰিব পাৰিব। এনে আপোনালোকৰ পিছফতে জোগা হ'বনে?
হয় হয় মোৰ পিছফালে জেগা আছে আছে আপোনাৰ মাটি হেৰিৰ কাৰণেও ধৰ পুখুৰীৰ কাৰণে ফিচাৰী কৰিবলৈও জেগা ধুনীয়া জেগা আছে।
তেনে ঠিকেই আছে বাৰু।
হয়।
পিছে দিনকাল কেনেকুৱা চলি আছে এতিয়া?
দিনকাল কি ক'ব আৰু চলি আছে আৰু মোটামুটি ভালেই।
উম। পিছে জীৱনত কি কৰি খাম বুলি ভাবিছা?
একো নকওঁ।
এনে ঘৰতে থাকিবা নে কি? এনেই বোলো কি
এনেকে কিছুমান সৰু সুৰা সৰু সুৰা কাম কৰিম বুলি ভাবিছোঁ।
অ'।
সৰু সুৰা খেতি বাতি আছে দেউতাৰ খেতি বাতিতে অকণ হাত লগাই দিম। মানে এতিয়া খেতি বাতি কঠিয়াই পেলাইছে ন' দেউতাই এতিয়া অকলে অকলে কৰি আছে দেউতাক
অ'।
কঠিয়াই পেলাই
পোৱা জেগাত আহিবা নেকি?
ম নেটৱৰ্ক পোৱা জেগাতে আছোঁ বেছি কথা কৈ নাথাকিবি।
উ, অ'।
হয়।
পিছে নেটৱৰ্কটো ইমানটা ভালকে আহা নাই আপোনাৰ।
মই এইফালে ওলাই আহিছো ন মানে আপোনাৰ এই গাড়ী মটৰ অৱজবোৰ আহি আছে।
অ', পিছে আপুনি এতিয়া কিহত যাত্ৰা কৰিব?
এতিয়া মই বাইকতে যাত্ৰা কৰিম।
উম, পিছে কিমান সময় লাগিব পাওঁতে আপোনাৰ?
মোৰ এতিয়া মোটামুটি আপুনি ধৰি লওণক আধা ঘন্টাটো লাগিবই। কাৰণ ইয়াৰ পৰা অলপ দূৰ আছে ন জেগাতটো।
অ', ভবাই কোনফালে পাৰ কি পাৰ হৈ যাব লাগে?
আপোনাৰ বিশ্বনাথ চাৰিআলি?
অ', বিশ্বনাথ চৰিআলি পাৰ হৈ যাব লাগিব মানে ন? উম, ঠিকে আছে তেনেহ'লে আজি ভালো আছে বতৰ ইমান গৰমো নহয় ন।
টো গৰম বতাহ বতাহ মাৰি আছে জানো বৰষুণ দিব যেন লাগিছ বৰষুণ জাকতো দিলে ভালেই খেতি বাতি কাৰণো বহুত ভাল। এতিয়া গাঁৱৰ হৈছে পৰিৱেশত যেতিয়া
উম, দিলেতো ভালেই আৰু মানুহে গৰমতো মৰিয়ে গৈছে।
হয়।
উম। পিছে কোৱা।
বাকী আপোনাৰ বাইকখন আছেনে নাই?
বাইক বাইক আছে বাৰু।
অ', বাইকখন কিমান চলিলে এতিয়া?
এতিয়া আপোনাৰ এখন একাউন্ন হাজাৰ চলি গ'ল।
অ', একাউন্ন হাজাৰ চলিলে ন!
হয়।
ঠিকে আছে বাৰু।
আগষ্টত আপোনাৰ তিনি বছৰ সোমাই যাব।
অ'। এটা কাম কৰক মোৰ কাইলৈ যদি ফ্ৰী আছে মোক কেটাৰিং কৰা মানুহ তিনজন মান লাগিছিল বুজিছে। বিয়া এখন আছিল মানে ঘৰৰ ওচৰতে।
হয়।
কেটাৰিং কৰা মানুহ তিনজন মান লাগিছিল আপোনাৰ লাগি ভাগি দিবলৈ বিয়াত কিবা এটা হাত খৰচো দিম আপোনাৰ হাত বেলাক কাম হ'ব।
অ', পিছে ময়ো লাগি দিলো হয়।
অ', তেতিয়াহ'লে ঠিকে আছে আপুনি আৰু দুজন মানুহৰ লগত লৈ আহিব তেতিয়া বাকী পাঁচজন মানুহ ৰেডি আ আছে আৰু তিনজন লাগে আপুনি আৰু লগৰ দুজন লৈ আহিব। তেনেকৈ কাম কাজটো চলাই নিব বুজিছে।
হ'ব বাৰু।
হয়।
উম, কেইটা পা হ'ব বাৰু আৰম্ভ?
আপোনালোক বেছি টাইম মানে আপোনালোক চাৰে বাৰটা মানত পাই গ'লেও হ'ল। চাৰে বাৰট মান পাই গ'লে তাৰপিছত এইফালে চাৰে বাৰটা পা কামটো ষ্টাৰ্ট হৈ গ'লে আপোনাৰ চাৰে দহটা বাজিব ৰাতি।
সেইটো দেখোন ফুলবেলাই আহি গ'ল।
নহয় এইটো হাপবেলা বুলি ধৰো আমি নিয়মত।
বেলেগে নেকি?
হয়, হয়।
পিছে কিমানকে দিব পইচা?
এইটো আপোনাৰ ছশ টকাকে হ'ব।
উম, পিছে বুফে হ'ব নে চিটিং হ'ব?
বুজিছে মানে অলপ মানে জেগাও অলপ কম হ'ব ন সেইকাৰণে অকণ চেটিং ছেটিং কৰা যায় হেনেকুৱা কৈছে। তোমাৰ ঘৰৰ আছে আমাৰ খুৰাাৰ আৰু ভনীয়েকৰ বিয়া।
আইটম কেইটামান হ'ব।
আইটেমৰপ ধৰি লওক বয়ত্ৰিছটামান আইটেম এনেকুৱা থাকিব।
উম, পিছে কষ্ট হ'ব আৰু তেনে ন।
অলপ কষ্ট হ'ব আৰু অলপ চাই ল'ব আপোনালোকে ময়ো লাগিবাগি দিম আপোন। মানুহ আপোনাৰ ধৰি লওক চাৰে তিনিশ, চাৰিশ মান মানুহ হ'ব তাতকৈ বেছিও হ'ব পাৰে গম নাপাম মানে।
উম, পাঁচটা ক, ক, কম নহ'বা জানো?
কি কয়?
পাঁচতটা কমিব নেকি?
নহয় আৰু বেলেগ আছে আৰু বেলেগ ল'ৰা মই মাতিছো তেখেত তেওঁলোকো আহিব বুলি কৈছে।
অ', অ', পিছে আপুনি কেদাইংখন কিমানত লৈছে?
এনেংখন মই লৈছো আপোনাৰ হেৰি সাত হাজাৰ।
উম, ঠিকে আছে পিছ আপোনালতো ভালেই এটাই থাকিব আৰু।
হয়, হয়, দিবাদা থাকিব আৰু হাত খৰচ।
কিবা এটা মিলাই
অ, টকা বিছ ত্ৰি টকাটা দি দিম।
কি?
হেল্ল'?
কি কৈছে আপুনি?
টকা বিশ, পঞ্চাশ টকাত আপুনি এক্সট্ৰ কে লৈ ল'ব আৰু। হয়, বাকি যে আপোনাক হয়, হয়, এইবিলাক খোৱা, বোৱা হ'ব চব।
আহ, কওকচোন কিবাটা কৈ আছিলে?